অ' পাইছোঁ, আপুনি শুনি শুনা পাইছেনে অ-অ-অ। ভালে আছে?
আছোঁ-আছোঁ।
অ' এ আছোঁ দিয়ক ভালেই বাৰু বৰ্তমান, বতৰ ঠিকে আছে নে? সেইফালে?
বতৰ, এইফালে মানে বৰষুণ অহা যেন কৰিছিলে কিন্তু বৰষুণ নাহিলে বৰষুণ যাক নাহিলে গে। আয়োজনতটো কৰিছিলে বৰষুণ দিব বুলি নাহিলেগে আৰু এতিয়াও আখা দেখা নাই আৰু নাই।
অ', অ', অ', অ', অ', অ', অ', অ'। অ ঠিকে আছে, বাৰু বাকী আমাৰ ফালে অলপ বৰষুণ দিলে দি এতিয়া বাৰু মুকলি কৰিছ বতৰটো
অ নাই, আমাৰ ইয়াত অ আমাৰ ইয়াত এটোপালো নপৰিলে, আহিব বুলি ভাবিছিলো ব কিন্তু নাহিলেগে।
উ এআজিকালি আপুনি হেৰি, মোবাইলটো খুচৰিলে আপুনি চব কথাই গম পাব। এয়া দিয়ে দিয়ে নহয় ইফালে বৰষুণ দিছে, এফালে বৰষুণ দিয়া নাই।
অ সামাজিক মাধ্যমত দিয়েই দিয়ে, ক'ত কি হৈছে।
হয়-হয়-হয়।
সেইটো গম পাই যে, কোনে কি কি খালে, আজি সেইটো
অ আৰু কি বনাইছ পাকঘৰত সেয়াও দেখাই।
অ ইমান ধুনীয়াকে দেখাই, আৰু-আৰু পা এইবিলাক হেৰি মানে ইমান সিহঁতৰ কেমেৰা মানে এ মানুহ এ মানুহজন ইমান ধুনীয়াকে ঠিক হৈ থাকে নি বাৰু ধৰা ষ্টেণ্ডত লগাই ল'লেও মই ধৰা ময়ো তোলো ন। মইতো ফটো তোলো তটো এইবিলাক কাম কৰোঁ, ফটোগ্ৰাফি
এ নহয়-নহয় কেনেকুৱা কৰে যানে নাই আপুনি প্ৰথমতে এনেকে কৰি ল'লে নহ কৰি পেলাইে ভিডিঅ'টো লগে-লগে কাটি দিলে। কাটি পেলাই আপোনাৰ আকৌ ইটো-ইটো কৰিলে। মানে ধৰক, আপুনি চাহ-চাহ অ-অ মানে চচপেন টো এনেকে আপোনাৰ গেছত উঠোৱা নিছিনা দেখালে, দেখাই পেলাই আপোনাক আকৌ সেইকন কাট দিলে। কাটি পেলাই, আকৌ পানীটো যেতিয়া উতলি আহে আকৌ ওচৰলে নি পেলাই সেইখিনি দেখালে, দেখাই পেলাই আকৌ আপোনাৰ চাহপাত কেইটামান দিলে যে সেইকণো দেখালে সেনেকে দি দি অকন অকণ কাটি, কাটি, কাটি, কাটি আপোনাৰ এ কৰি পেলাই তেনেকে পিছত একেবাৰে মানে ভিডিঅ'টো বনাই পেলাই, তেনেকে কৈ পেলাইহে দেখায়।
নহয়, নহয় কেতিয়াবা ধৰা নহ এতিয়া তোমাৰ ধৰা তুমি চাহটোহে কিন্তু তুমি নিজেও যে ওলাই থাকিবা ধুনীয়াকে।
অ', সেইটো আপোনাৰ হেৰি লয় ইষ্টেন এডালত লৈ লয়। লৈ পেলাই দেখাই সেইকাৰণে আকৌ আহি পেলাই কাটি দিলে হয়। তেনেকে কৰি পেলাই মানে সিহঁতে কাটি, কাটি বস্তুটো ধুনীয়াকে বনাই পেলাই এটা মানে ধৰক দুই মিনিটৰ এটা অ', ভিডিঅ' এটা বনাই পেলাই তেনেকে।
মানে জানিছো সেই দুই মিনিটৰ বনাবলে সেই বহুত দেৰি লাগে মানে এঘন্টা লাগি যায় আৰু মানে চাহৰ কামটোত থাগে এঘন্টামান লাগিব অ', অ', সময়-সময়তো লাগিব ন' সেইবিলাক কৰি পেলাই আজি। ইটো খালো, সিটো খালো, মানে এনেকে দিয়ে মই হাঁহি উঠে। বাৰ নিজৰ বিলাক দিয়ে দিয়ক কেতিয়াবা আকৌ লোকৰ কথা লৈ ধৰা তোমাৰ কিবা এটা হৈছে। এই জুবিন গাৰ্গক লৈ এতিয়া ধৰা বা গৰিমা গাৰ্গ। লৈ এ দিয়া সেই। সেইবিলাক এ বাতৰিটোকে লৈ পেলাই কিমান যি মন যায় তাকে। কৰি আছে। কৈ আছে কেনেকে যে লোকক। সেইবিলাক। গাই থাকিব পাৰে ন।
হয় হয় তেনেকেই আপোনাৰ মানে দেখাই আছে আৰু কিছুমানে যে আৰু বেলেগ সেইটোতো বাদেই দিছো আৰু কিছুমানে যে ধৰক অকনমান বিহু অকমান নাচি পেলাই দেখাই পেলাই আপোনাৰ সেইটো যে এটা ভিডিঅ' বনাই পেলাই সামাজিক মাধ্যমত দি দিলে। মানে এটা তেনেকে দিলে এটাই বেলেগ। কেনেকে। দিলে দি দি দি আপোনাৰ মানে কিবা বেলেগে হৈ যায়গৈ দেখিবলে কিবা ভালো নালাগে কিছুমান দেখিবলে আকৌ ভালো লাগে কিছুমান ভালো নালাগে আজিকালি ইমান মানে।
নহয় আকৌ বয়সীয়া মানুহ বিলাকেও মই এগৰাকী দেখিছো ইমান বয়সীয়া মানুহ গৰাকী। এই ধৰা তোমালোকৰ মা। মা মান বয়সৰ হ'ব মানে। মানুহ গৰাকী তেনেকুৱা মানুহক। বিহু নাচ এটা দি পেলাই নাচিবও নাজানে কেনেকুৱা নাচ বাগ দুটামান কৰিবলৈ তাৰপিছত মানুহ বিলাকৰ যে এইবিলাক কৰিবলৈ মন যায়। আৰু ঘৰ যে ল'ৰা। পাছলে যে গালি পৰা নাই। এইবিলাক কি কৰিছ বোলে অ নহয় ভাল কথা খিনি বা ক মই ভাবিছো কোনোবাই ধুনীয়া কবিতা আবৃত্তি কৰে বা কোনোবাই ধুনীয়া কিবা আঁকে ন ধুনীয়া আঁকে বোলে তেতিয়া অকাৰ বোলে। ধুনীয়া বোলে এনেকে আঁকিব এইটো এনেকে আঁকিব। শিকিলে এনেকুৱা কৰিব বা চিলাই কৰে এইটো ডিজাইন বুলে মই এনেকৈ শিকাইছোঁ। তেনেকুৱা বিলাক কৰ পাৰিলে দেখি ভাল লাগে আমাৰ।
নহয় কিছুমান আছে কিছুমান আছে কিন্তু দেই মই মিছা নকওঁ কিছু কিছুমান ধৰা আপোনাৰ পঞ্চাশত শতাংশ পঞ্চাশ শতাংশ মানে আপোনাৰ আছে পঞ্চাশ শতাংশ মানে আপোনাৰ ভাল তেনেকুৱা আছে মানে কিন্তু আপোনাৰ পঞ্চাশ শতাংশ, অ মানে কিছুমান বেয়াও আছে।
বেয়া আছে পঞ্চা পঞ্চাচ শতাংশ মানে দেখিছে বেছিভাগ নাচ বাগ কৰিবলৈ আৰু ৰন্ধাটো মানে ধৰক কিছুমানে এনেকে এইটো কি বনাব ৰেচিপিটো দি, দিয়ে বাৰু সেইটো ভাল হয় বোলে এইটো এইটো বনাব এইটো ঘ পকে এইটোবনালে আচাৰ এইটো আমুকৰ আচাৰ। তাই এনেকে বনাও এই মুহুৰ্ততে বনাব পাৰি আমোকটো এইবিলাক শিক কিলে বা ভালো লাগে কিন্ত কিছুমানে এনেই নিজে আজ আজি ভাতৰ লগত মাংস খাম আজি ভাতৰ লগত কণনি খাম এইবিলাককে দি পেলাই যে এনেই থাকে এই মোক আজি আমুকে খুৱাই দিলে এয়া মোক আজি মোৰ শাহু মায়ে মোক বোলে ভাত খুৱাই দিব বা
পেলাই আৰু এনেকুৱা কিছুমান দিলে মানে এনেকুৱা লাগে নিজৰ। মানে ভিতৰৰ কথাবোৰ কিয় এনেকে দিছে নহয়। ভালো নালাগে কিবা। তোমালোকৰ নিজৰ ঘৰত কি? কি কৰি আছা কি নাই কৰা আমাক সেইবোৰ জানাৰ। প্ৰয়োজন নাই কিয়নো এনেকে অ' হয় এনে। যে দি থাকো। কি বোলে কিবা অদ সোত লাগে মানে, আৰু কিছুমান ভাল ভাল ভালো আছে। যাতাহ দেখাইছা হয় সঁচাকেই পইচা পায় সেইকাৰণে, যা টা দেখাই তাৰমানে আপুনি যিমান জনে চাব পাৰিব। যিমান মানে এটা এটা, মানে এটা হেৰি সংখ্যৰ কিবা এটা আছে চাগে। সেই সংখ্যটো যদি পাৰ হৈ যায়। যায় সংখ্যা। ভাষাটো যদি। পাৰ হৈ যায় তেতিয়া হ'লে সিহঁতে। এই কিবা এটা ডলাৰত মানে। পাই মানে। পইচাটো আপোনাৰ অহ মানে আমাৰ ভাৰতৰ পইচাৰ হিচাপত পাই যায় আৰু ডলাৰৰ সেইটো। কিন্তু সেইকাৰণে আচলতে যাতা তেনেকে। তেনেকে মানে ভিডিঅ' বনাই পেলাই তেনেকে দি থাকে। সেইকাৰণে কৰে। আজিকালি সেইকাৰণে তেনেকুৱা। যদি আপুনি ভাল কিবা এটা কৰিব বিচাৰি ভাল কিবা এটা দেখাইছে। বা সেইটো ধৰক আমাৰ কাৰণে উপকাৰ। তেনেকুৱা বস্তু এটা দেখালে কিন্তু। সেইটো ধৰক তেওঁলোকে যদিও পইচা পায় তেতিয়া আমাৰ ভাল লাগে ধৰক। আপুনি বস্তুটো জানি মানে বস্তুটো ভিডিঅ'টো চাই পেলাই আপুনি কথা কিছুমান শিকিলে। আৰু আপোনাৰ নিজৰ কিবা বেলেগ। আপোনাৰ ধৰক লাভ হ'ল। উপকাৰ হ'ল। তেনেকুৱা মানে অহ, তেনে এনেকুৱা হলে চালে মানে আপোনাৰ ভাল হয়। তেনেকুৱাবিলাক দিলও আমি ভাল। পাওঁ মানে সামাজিক মাধ্যমত। কিন্তু আপোনাৰ নিজৰ ঘৰুৱা কথা আপুনি শোৱাৰ পৰা উঠি কি কৰিলে। বিছনাখনকে পাৰা দেখালে। দেখালে এইটো কিবা এটা বনোৱাকে খোৱাকে দেখালে। এনেকুৱা কিছু দিলে মানে। এনেকে তেওঁ যে নিজৰ বিষয়ে কৈ আছে আমাকতো জনাৰ প্ৰয়োজন নাই। তেওঁ নিজৰ বিষয়ে। কি কৰিছে কি নাই। ধৰা আৰু কিছুমানে আপোনাৰ যি যি ধৰণৰ কাপোৰ কানি পিন্ধি নাচি দেখাই নহয়। কিবা নিজে লাজে লাগে ভালেই নালাগে মানে।
আকৌ আজিকালি তেনেকুৱা বিলাককো যে কিছুমানে নি পিলাক গামোচা। পিন্ধাই দেখা নাই। চকুৰ আলি এতিয়া চকুৰ আলি নি পেলাই দুখুন মানুহে গামোচা। পিন্ধাই থাকে। অহ মই এদিন দেখি পেলাই পাগল হৈ গৈছো। কি হৈছে এইবিলাক। কথা
হয়-হয়-হয়-হয়।
কি । জানো? আৰু সেইদিনা দেখিলোঁ আমাৰ ঘৰৰ ও অ', মানে ছোৱালী এজনী তাই মানে এ-এ এইট পঢ়িছিলে আৰু পঢ়ি পেলাই মানে বিয়া হৈ গ'ল। তাই মানে এনেই আৰু অ ৰিল মানে ইনষ্টাগ্ৰামৰ ৰিল বনাই দি থাক কেনেকুৱা আনৰ-আনৰ গানত মানে এনেই নাচি থাকে। মুখখন মিলাই কেতিয়াবা যে এক্টিং কৰে যে। তেনেকুৱা কৰি থাকে তাৰ পৰা কন। কণ্টেণ্ট ক্ৰিয়েটৰৰ কিবা মিটিং হৈছিলে তাত তাইক গামোচা পিন্ধাইছে দেখিছোঁ তাই দি থৈছে।
হয়-হয়-হয়।
মানে ভাল-ভাল কণ্টেন্ট কৰিলে ভা
হয়-হয়-হয়-হয় সেইটোৱে তেনেকুৱাই নজনা কথা এটা জানিলে ভাল লাগে। কিবা এটা উপদেশ বা ভাল যিটো মানে আনৰ উপকাৰ হয় তেনেকুৱা এটা বস্তু দেখালে বা কৰিলে বা আনৰ উপকাৰটো হোৱাটো হ'লে ভাল পাওঁ। কিন্তু যিটো ধৰক। একো নহয় কিবা অদ্ভুত-অদ্ভুত কিছুমান দেখাই থাকিব কিছুমান অদ্ভুত-অদ্ভুত কাম কৰি থাকিব যিটো মানে
সমাজে মানে ক্ষতিহে কৰে সেইটোৱে আৰু ধৰা কিছুমান অ ক্ষতিকাৰক বস্তুবিলাকো মানে এতিয়া এনেকুৱাকে দিছে, এনেকুৱাকে মানে প্ৰচাৰ হৈ আছে মানুহবিলাক
অ, কি কৰি আছে গমেই পোৱা নাই, মানুহবোৰ মানে এটা বেলেগ এটা বেলেগ এখন মানে দেশৰ মা সোমাই আছে মানে, এখন বেলেগ এখন দেশৰ ভিতৰত যেন সোমাই আছে কি হৈ আছে অ, বাস্তৱত মানে তেওঁলোক নায়েই মানে। কিবা বেলেগ ধৰণৰ ঠাইতহে যেন গৈ আছে গমেই পোৱা নাই যে এইখনত দেশত কি ঘটনা ঘটি আছে। কি হৈ আছে আৰু যিবিলাক কৰিব লাগে সেইবোৰ নকৰি কিবা অদ্ভুত-অদ্ভুত কামত তেওঁলোকে ব্যস্ত হৈ আছে। সমাজৰ একো । হোৱা নাই, সেইবিলাক কামৰ কাৰণে। উপকাৰ কৰিলেহে ভাল হয়। আনৰ সহায় কৰা আনক কিবা এটা কৰা উপদেশ দিয়া ভাল কিবা এটা কামত খটোৱা বা কিবা এনেকুৱা কিবা কাম ওলাইছে যিটো মানে সাধাৰণ সাধাৰণ নিবনুৱা বিলাকৰো সমস্যা যি দূৰ হয়। তেনেকুৱা হ'লেও ভাল হয়, মানে আপোনাৰ এতিয়া পইচা পাই বুলি গম পাইছে যে সেইকাৰণে মানুহ বিলাকে যা তা কৰিবলৈ লৈছে। মানে তেওঁলোকৰ কোনো মানে নিজৰ বুদ্ধিক বুদ্ধি খ টোৱাই মানে আৰ্হিৰে বা তেনেকুৱা কোনো কৰ্ম কৰিব তেওঁলোকে নাজানে মানে! সেইকাৰণে মানে মানে মনত যি আহিছে তাকেই কৰিছে মানে তেনেকুৱা হৈছে হয়, সেইয়াই এতিয়া এনেকুৱা বিলাক আপুনি এটা চাম অ', অৰ্ধপতনে গৈছে আৰু এটা চাম ও-ওপৰৰ জখলাত বগাই গৈ আছে। ভাল খিনি ভালেই হৈছ বেয়া খিনিৰ মানে এ সু তাৰ একো ফল পোৱা নাই, তাৰ মানে ধৰক আপুনি কেইটামান ভিডিঅ' কৰি পেলাই আপুনি জনপ্ৰিয় হৈ গ'ল হৈ যোৱা কাৰণে আপুনি ধৰক পইচা পাই গ'ল ন! পাই যোৱাৰ পাছত আ মোৰ বহুত পইচা হ'ল কিবা আৰু এটা বেলেগ তেনেকুৱা কিবা এটা কৰো নেকি! সেইকাৰণে এটা কৰিছে আৰু যোনে ধৰক ভাল কাম কৰিছে সিও ভাল ভালেই ফল পাইছে। কেনেকুৱা আৰু কি যে কব এনেকুৱা হৈ আছে নহয়, একে কেতিয়াবা চাবলে ভয়ে লাগে
অ মোবাইলটো মানে এ খুলিবলৈ মানে দিগদাৰ হৈ যায় ঘপককে আহি যায় আৰু নাচালেও আহি যায় ঘপক কে কেতিয়াবা আমি ধৰা এইবিলাকক নাচাওঁয়েই কিন্তু কেতিয়াবা ঘপককে আহি যায়, আকৌ আহি গ'লেনো কিনো মানে এনে অকণমান হ'লেও মানে গোটেইটো নাচালেও অকণমান হ'লেতো চোৱা হয় কিনো ওলাইছে।
পৰেই চকুত পৰিয়ে যায় আৰু মই গোটেই খিনি নাচাওঁ, তেনেকুৱা বিলাক মই দেখা পালে কাটিয়ে দিওঁ আৰু যাতে আহিব নোৱাৰে তেনেকুৱাই কৰি দিওঁ মানে।
আমুকৰ অ-আচাৰ বনাব, আমুকৰ চাটনি বনাব। হ ঘৰুৱা কিবা উপাদানৰ সেইবিলাক চাওঁ বোলে এইটো এইটো খানা মানে এইটো এনেকে খাদ্যৰ এইটো ৰান্ধিব। সেইবিলাক চাওঁ হয় আৰু কেতিয়াবা এই অঁকা মেলা বোলে শিলত আঁকিলো এইয়া। আৰু এই আমুকত এ। এইটো এইটো বোলে মাটিৰে এইটো বনালো। কিবা ধুনীয়া।
হয় হয় ঠিক আছে দিয়ক আজিকালো কি কব আৰু আপোনাৰ এনেকুৱা ওলাইছে সেইকাৰণে কিছুমান কেতিয়াবা বন্ধ কৰি পেলাই থৈয়ে দিওঁ নাচাওৱেই।
হয় তেনেকুৱা হয়।
ঠিক আছে দিয়ক মোৰো অলপ কাম আছে মই ফোনটো ৰাখিছো বাৰু হয়।